হেল্ল' আহ কি কৰি আছে? মই এনেই আছো এনে বাকি খবৰ,।
উম ভালে ভালে।
এতিয়া মই তোমালৈ ফোন কৰিলে এটা টপিক লৈ পেলাই।
কোৱাচোন বাৰু।
মানে তোমাৰ টপিকটো এনেকুৱা ধৰণৰ যিটোৱে সাম্প্ৰতিক সময়ত আমাৰ জীৱকুলত বিশেষভাৱে সমস্যাৰ সৃষ্টি কৰিছে।
হয়।
আৰু সেই টপিকটো হৈছে তোমাৰ প্ৰদূষণ ব্যৱস্থা।
হয়।
সাম্প্ৰতিক সময়ত যি জীৱকুলৰ বা জীৱ মণ্ডলত কি কি কাৰণত প্ৰদূষণ হৈছে বুলি তুমি ভাবা? বা তোমাৰ মতামত কি হব ইয়াৰ বিষয়ে?
আমাৰ প্ৰদূৰষন দুই ধৰণে হয়। কৃটিক আৰু তোমাৰ হেৰি মানৱ সৃষ্ট
হয়।
তোমাৰ আমাৰ এই যিখিনি প্ৰাকৃতিক প্ৰাকৃতিক খিনিয়ে আমাৰ ইমান এটা অনিষ্টকৰ নহয়। কিন্তু আমাৰ মানৱ সৃষ্টৰ যিখিনি প্ৰদুৰষণ হয়, সেইখন সেইখিনিয়ে আমাৰ জীৱকুল বা অন্য কিছুমান বস্তুৱে বহুত মানে অপকাৰী।
হয়।
আমাৰ কলকাৰখানাৰ পৰা যিখিনি ধোঁৱা ওলাই, তাৰ পৰা যিখিনি এ ক মানে ধৰি লোৱা যিখিনি ধোঁৱা ওলাই তাৰ পৰা আমাৰ মানে
তাৰপিছত আমাৰ কলকাৰখানাৰ পৰা যিখিনি বিষাক্ত গেছ নিৰ্গৰিত হয় সেই নিৰ্গৰিত গেছ খিনি আমাৰ জীৱসত্ৰৰ বা বায়ুমণ্ডল বিশেষভাৱে প্ৰদূষিত কৰিছে। আৰু সাম্প্ৰতিক সময়ত দেখিবলে পাইছো যে যি তোমাৰ চিও গছ গছনি ধ্বংস কৰিছে আমাৰ মানৱ কুলে
হয়।
যাৰ ফলত চিঞৰি গেছটো অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত বৃদ্ধি হৈ গৈছে।
হয়।
ফলশ্ৰুতে দিনক দিনে গোলকীয় উ
হয়।
আৰু এই গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উম মানে বহু মানুহ মৃত্যু মুুখতো পৰা পৰি ক্ষিত হৈছে।
হয়।
অ ইয়াৰ বিষয়ে তুমি কি কব বিচাৰিবা?
আমাৰ যি কল কাৰখানাৰ পৰা ওলোৱা ধোৱা, অন্য ধৰণৰ প্লাষ্টিক যিখিনি বস্তুৰ পৰা আমাৰ তা আমাৰ নদীত মিহলি হৈ পানী প্ৰদূষণ হয়,
ন